কি কৰিছা?
একো নাই এনে বহি আছো তুমি?
মই আছো
ঘৰত নে ক'ত?
ঘৰত মানে এ আজি হতে ইফালে আহিছো।
অ অ সি ও আছে নি লগত?
আছে এই সি কঁঠাল পাৰিবলে বিচাৰি আছে।
অ অ এই গৰমত কঠাল খাবলৈ কিন্তু মজা হৈছে আকৌ
তাকে মজা মানে কি আৰু গৰমত কঠাল খাই পেলাই মানুহৰ প্ৰেছাৰহে ওকাব ছাগে গৰম নহয় তে। অন বস্তু।
একো নহয় কাৰণ গৰমৰ ফলেই দেখোন কঁঠাল। এতিয়া নে পকা কঠালটোতকে কেঁচা কঠাল খাবলে ভাল হৈছে মেইনকে।
অ মই কেঁচা কঠাল হলে খাই ভাল পাওঁ।
অ কেঁচা কঠালটোৱে ভাল লাগে খাই তোমাৰ। বাহতলৈ এনেকুৱা মানে বতাহ সোমোৱা জেগাত বহি ল'ব লাগে।
আহ।
তাৰপিছত খোৱাওঁ পুৰা পানী লগাই লৈ। ভাত খাল নে নাই।
ভাত খোৱা নাই খামহে খাম মানে ৰাতিপুৱা খাই আছিলে একদম শ। সোন কালে। তাৰ পাছৰ পৰা খোৱা নাই তাৰপাছত নাৰায়ণপুৰগৰাজীৱৰ লগত।
আহ।
সতে আহিব।
অ। সেয়েহে গৰমতে ভোক আচ্ছা।
অ।
গৰমতে বহুতো কমকে লাগে গৰমত।
লাগে অ।
মই অলপ আগত, খাই আহিছোঁহে। খাই আহিছোৱে অলপ আগত, এসাঁজে খাওঁ দিনটোত।
এ খাচী খোৱানি।
উম।
নিজে বনাব কাৰণে।
মানে কি হয়। নিজে নাই নি নিজে বনাও ৰুমত।
আহ।
মানে কিয় ৰাতিপুৱা উঠালোঁ দেৰি হয় যে।
উম।
তাৰপিছত উঠি পেলাই তোমাৰ। চাহ অকন খাই দোকানলৈ গুচি আহোঁ।
উম।
অ। মানে তেতিয়া আকৌ মানে কি উঠি পেলাই ভাতো খাবলৈ মন নাযায় যে।
উম।
সেইকাৰণে কি কৰো তোমাৰ। দেইৰিকে বনাই পিনি খাই দিওঁগৈ আৰু।
উম ঠিক ঠিক আছে।
উম।
উম।
যে হেৰিয়লৈ যোৱা কথা আছিলে এইখিনি ওচৰৰে। তোমাৰ ৱাটাৰফল এটা আছিলে মানে, লখিমপুৰ ওচৰতে।
কোনখিনি।
এ মই নামকণ পাহৰি গলো জেগাকন কি বুলি কৈছিলে। লখিমপুৰ লখিমপুৰ।
অ অ লক্ষিমপুৰ অ লখিমপুৰ কোন জেগা।
যাম বুলি কৈছিলে দাদা এজন তাৰপিছত ওচৰে দাদা এজন। মই তাৰপিছত আৰু। দুজন দাদা তাৰপিছত কি হল যোনজন দাদা গাড়ী আছিলে সেইজনে মানে গাড়ী কিনিবলৈ গৈছে।
অহ।
সেইকাৰণে যোৱাটো নহলে আকৌ অহা দেওবাৰ মানেহে যোৱা হবগে চাগে।
অহ।
জেগাখন বহুত ধুনীয়া নামটো। হা।
ভালে বোলো তেতিয়াহলে।
এই গৰমত ভালেই নহয় এনেও মানে তেনেকুৱা জেগাবিলাক ভাল গৰমত। কেনেকুৱা
দৌৰা মেলা কৰিছা নাই।
কালি ৰাতি দৌৰিছিলো এবাৰ
উম
ৰাতি মানে সেইটা মান বজাত থ্য় এঘাৰটামান বজাত মই তোমাৰ হেৰি। ইয়াত দোকানৰ পৰা গৈছো আঠটা দহ মানত।
উম।
অহ গৈ প নি। তোমাৰ ভাত বনালোগে।
উম।
ভাত পানী চব বনাই আজৰি কৰি তাৰপিছত। কাপোৰ ধুবলৈ আছিলে কাপোৰ ধুলো।
উম।
কাপোৰ ধুই পেলাই অলপ টাইম ৰখিলো ৰখি পেলাই মুখ হাত ধুই পেলাই দৰিলো। মানে মই মই যোনখন জেগাত আছো সেই জেগাখনৰ মানে তোমাৰ। এশ ত্ৰিশ মিটাৰ মান হ'ব মানে হেই। এই গলি তো তাৰপাছত। গলিটোত মানে সোমোৱা একদম ফন্দম ডাঙৰ গেট এখন আছে। ৰাতি বন্ধ কৰি দিয়া মানে সেইটো এটা কি এইটো। এনেকে গলিবলাক যে থাকে যে নাম্বাৰ লৈ লৈ যে বাইলেন নে কিবা কয় যে।
উম।
উম তেনেকা তাৰ পিছত কি কৰো সেই এটা মূৰ পৰা ইটো মূৰলে যাওঁ ইটো মূৰ পৰা। তোমালে তেনেকে মানে দৌৰি আছিলো কালি।
অহ।
তাৰপিছত অলপ ৰাস্তাত ওলাই গলো ৰাস্তাত একপাক মাৰি আহিলোগে।
উম।
বহুতদিন দৰা নাছিলোঁ যে ইমান ফোপনি উঠিছিলে নহয়।
তাকেই আমিও দৰা মেলা কৰা নাই।
উম।
চৰকাৰে বহুত দিছে ন।
গৰমত যে অক অলপ অলপ হলেও দৌৰিব লাগে মানে। অ কি হয় এই ঘামটো উলিয়াই থাকিব লাগে দৰি মেলি।
তাকেই
তেতিয়া অলপ ভাল লাগে। তুমি চাবা দৰি পি দৰি আহি পেলাই যেতিয়া ঘামটো ওলাই যাব তাৰছত গা ধুই দিবা পুৰা ঠাণ্ডা পৰি যাব এতিয়া গৰম নহে আৰু।
উম
উম
চৰকাৰে বহুত আঁচনি দিছে ন এতিয়া চ বিজেপি চৰকাৰ থাকোতে চাকৰি লৈ লব লাগে আৰু।
উম সেইটোয়েই আৰু এইবাৰ যে ইয়াৰ পাছৰ পৰা হলে বিজেপি চৰকাৰ থাকে বা নাথাকে আৰু! কি পাত্তা?
তাকেহে, চৰকাৰ চৰকাৰে সকলো নাগৰিকে সমান অধিকাৰেই দি আছে ন।
দি আছে হয়, এতিয়া মানে কি হৈছে চোৱা প্ৰত্যেকটো বস্তুৱেই দাম বঢ়াই বঢ়াই গৈ আছে হয়নে নহয়?
উম।
এতিয়া পেট্ৰল চোৱা পেট্ৰলৰ মানে কি কৰিলে চা দেই, পেট্ৰলত তোমাৰ একদম প্ৰথম প্ৰথমটো বহুত কম আছিলে ন দামটো।
উম উম।
অঁ এতিয়া তাত আমি ভৰাই থাকো নে সেয়া অসমত তোমাৰ এশ টকা লিটাৰ?
উম।
এশ টকা লিটাৰ এশ টকা প্ৰথমতে নাইনটি এইট আছে মানে আঠান্নব্বৈ টকা আছিলে তাৰ পিছত এশ টকা কৰিলে। তাৰপাছত কি কৰিলে একেছাত মানে একেলগতে সৰ। তিয় বঢ়াই দিব নোৱাৰে কাৰণে দুটকা তিন টকা এনেকে বঢ়াই বঢ়াই নি লৈ তেলৰ লিটাৰ কিমান কৰিলে এশ আঠ টকা। তাৰ পাছত আগতে কি কৰিছিলে ইথানেল আছিলে কিমান টুৱেণ্টি পাৰ্চেন্ট নে কিমান ইথানেল আছিলে। অ টুৱেণ্টি নহয় ওঠৰ পাৰ্চেণ্ট ইথানেল আছিলে।
উম।
এতিয়া ইথানেলৰ পৰিমাণটো বঢ়াই দিলে।
অঁ।
এতিয়া তোমাৰ সিদিনাখন অলপ আজি তিনদিন মান হৈছে ভিডিঅ' এটা পাইছিলা নাই তুমি ইন্টাৰনেটত, ফৰ্চুনাৰ এখন কিনি আনিছিলেহে
অঁ।
তাৰপিছত তেল ভৰাই দিলে ইঞ্জিন চিজ হৈ গ'ল।
ইও।
মানে তাত কুঁহিয়াৰ কুঁহিয়াৰ ৰস মিলোৱা আছিলে মানে।
অহ তেলত?
তেলত, সেয়া। এতিয়া চব ফালৰ পৰা গম পাইছা নাই তোমালোকে এতিয়া কি হয় দীঘলী পুখুৰী পাৰলৈকে চোৱা যিমান গছ আছিলে কাটি শেষ কৰি পেলালে হয় নাই?
উম।
এয়াই আৰু মানে উন্নয়ন যিমান কৰিছে সেইমতে নচ প্ৰকৃতিক ধ্বংসও সিমান কৰিছে।
চৰকাৰে দিছে এইবোৰ মানুহকতো দিবই লাগিব ন মানুহক পইচা মানে এতিয়া চোৱা প্ৰত্যেকটো মানুহকে এতিয়া আঁচনি দিছে, অৰুণোদয়ে দিছে, এইফালে কৃষকক দিছে, সেই কৃষকৰ পইচাটো তহ চৰকাৰেতো যদি দিয়ে থাকে চৰকাৰো দেউলীয়া হৈ যাব না সেই পইচাটো যিমানটো দিছে আৰু ৰাইজৰ পৰাই উঠাব লাগিব। এতিয়া বিদ্যালয় স্থাপন কৰিছে, চিকিৎসা সেইবোৰ নিৰ্মাণ কৰিছে, দলং পথ সেইবোৰ নিৰ্মাণ কৰিছে, পানী যোগান দিছে, বিদ্যুত কিবা কিবি সেইবোৰ ঢেই দিছে মহিলা সুৰক্ষা, শিশু কল্যাণৰ দৰে এইবোৰ ঢেই কিবা কিবি কোৱাইছে।
উম। পোৱাইছে পোৱাইছে।
উম।
নহবতো। এতিয়া চব এফালৰ পৰা চাব লাগিব মানে কি হয় ন এ তোমাক এফালে দিলে এফালে এনেও‌ নিবই হয় নে নহয়।
উম।
জেনুকা হয় কথাটো।
উম।
উম উম উম
হলও চৰকাৰে বহুত বহু কাম কৰিছেও আকৌ স্বাস্থ্য।
কৈছে কৈছে বহুত কাম কৰিছে।
এতিয়া আমাৰ অসমত হিমন্ত বিশ্ব শৰ্মাই
উম হম।
নোহোৱাকেটো নাই।
কৈছে কৈছেও বহুত কাম এতিয়া কিমান খিনি নিবনুৱা লৰাক তোমাৰ চাকৰি দিছে বিনা পইচা
ওহ সেইটোৱেইতো।
তোমাৰ চাকৰি ক্ষেত্ৰত অকমান গণ্ডগোল কৰিছে চেয়াৰমেন বিলাকে।
উম।
এনে চৰকাৰ খনক গাত এতিয়া দুখ। লাভ নাই কাৰণ এটকাও পইচা নোলোৱাকে তোমাৰ চাকৰি দিছে নিজৰ কেৰডিট হেৰিয়ত। মানে যিহেতু শিক্ষাৰ অৰ্হতাৰ ওপৰত চাকৰি দিছে।
উম।
যদি ভালকে পঢ়িছা ভাল যদি পাৰ্ফমেন্ঞ্চ দিব ৰিজাল্ট কৰিব পাৰিছা তেতিয়া তোমাক। এটা ভাল সংস্থাপন তুমি নিজে ল'ব।
সেইটোৱেতো।
হয় নাই আগতে তোমাৰ কি আছিলে তোমাৰ চাকৰিতটো যদি তুমি পাও পুৱাও কিন্তু বেলেগে পইচা দি পেলি চাকৰিটো লৈ গুচি যায়।
উ উ সেইটো হয়। কিন্তু এখন ৰাজ্য আকৌ উন্নত হবলৈ চৰকাৰও সহজ। সহযোগিতা লাগ।
উম হয় অ।
এখন জনসাধাৰণৰ দুয়োটাই সহযোগিতা।
উম উম।
গা লাগিব হয় নাই।
উম সেইটোৱে। চৰকাৰকো দুখ দি লাভ নাই গম পাইছানে।
পত যুদ্ধ হোৱাৰ কাৰণেহে যুদ্ধ হৈ আছে কাৰণে সেইটো হেৰি কৰা হৈছে। তেল ব নহলেতো আগতে দিয়ে আছিলে ন। এতিয়া সেইকাৰণে অকণমান জি এছ টি বঢ়াইছে আৰু ইমান খিনি মানুহৰ বিনা হেৰিয়ত পইচা। দি আছে।
উম।
লগ লগত আজিকালি দালি চালি। বহুত দিয়া আছে আৰু আগষ্ট মাহৰ পৰা কন্টিনিউ সকলোৰে অৰুণোদয়, বৃদ্ধ পেঞ্চন।
উম।
তেনেকে হেৰি বহুত দিব। এইবোৰ পইচাটো এতিয়া হেৰি কৰিবই। ডাইৰেক্টটো কাৰোবাৰ পৰা লোন লৈতো কৰিব নোৱাৰে ন চৰকাৰে এতিয়া চৰকাৰে সেইটো ৰাইজৰ পৰাই উঠাব লাগিব ৰাইজৰ পৰা উঠাব। ৰাইজকে দি আছে।
উম হেইটোয়ে হেইটোয়ে।
টকাটো তেনেকেই চলাব লাগিব। হলও হিমন্ত বিশ্ব শৰ্মা অহাৰ পৰা বহুতো উন্নত হৈ গল গোটেই অসমখন।
হ'ল হ'ল বহুত উন্নত হৈছে।
অকল অসম বুলিয়ে নহওঁক বিজেপি চৰকাৰ অহা পা।
বহুত কেইখন দেশ উন্নয়ন হৈছে গম পাইছোঁ।
উম। উম। এইখন চৰকাৰ থাকে। কেলে চা বনি বনি বি শুনি কিবা কিবি কৰি।
হিমন্ত বিশ্ব শৰ্মা বহুত কিবা কিবি কৰিছেও
উম
দিছে।
বাকি।
কিবা দুখীয়া দুখীয়া ঘৰো চাকৰি পাইছে।
উম নিজৰ কেডিটৰ ওপৰত পাইছে।
উম আগতে ত পইচা। পইচা দিব লাগে অলপ ঘোচ লয় আজিকালি এটকা বিনা পইচাত চাকৰি।
উম।
অকল কষ্ট কৰিলেই হ'ল ভালকে পঢ়িলেই হ'ল মানে আজিকালি। যোনটো যোগ্য তাকে দিয়ে।
অ অ হেতোয়ে হেতোয়ে।
উম।
তুমি বোলে তুমি বোলে মা। ইচৰক মানে পঢ়োৱা বলে যোগ্য হয় তেতিয়া মাস্তৰ চাকৰি পাবা।
উম।
তেনেকুৱা মানে। সেইটোৱে চবফালে চাব লাগিব হয় নাই।
ভ ভাল ভালেই কৰিছে কিছুমান ক্ষেত্ৰত ভাল। বহুত ক্ষেত্ৰত ভাল বহুত বহুত ক্ষেত্ৰত বেয়াও।
সেইটোৱে।
উম। অ হয়।